তোমাৰ খবৰ ভাল নে সুধিছো?
অ খবৰ ভাল। তোমাৰ?
মোৰ ভালেই বাৰু।
অ কি কৰিছা এতিয়া?
এনে বহি আছো আজি গৰম চৰম না, ই আজি বতৰটো ভাল হয়। বৰষুণও নাই ৰ'দও নাই।
অ খোৱা বোৱা কৰিলা নে নাই?
খোৱা বোৱা কৰিলো অলপ আগতে কৰিলো।
অ অ অ।
মই চাই আছিল মই এইমাত্ৰ ৰুট টি ঘৰ ৰুটি খালো ৰুটি ভাজি দালি। মই গছ চাই আছিলো হে গছৰ পাত বোৰ ইমান ধুনীয়াক সেউজীয়া হৈ আছে অলপ বৰষুণ দিছিল ন পুৰা ক্লিন হৈ আছে মানে।
অ। মানে এইয়া ধূলিবোৰ মানে নোহোৱা হৈ গ'ল যে বৰষুণত।
আজি ফ্ৰেছ অক্সিজেন আৰু ল'ব পৰা যাব আৰ।
উম উম উম সেইটোৱে।
বাকী কিবা খাই কি খালা তুমি?
এই মই পুৰি চবজি খাই আছিলো।
পুৰি চব্জি, মেগি খোৱা নে নাই?
উম খাওঁ খাওঁ। যেতিয়া মানে ভোক লাগে আৰু একো খাবৰ কাৰণে নাথাকে তেতিয়া মানে খোৱা যায়।
মানুহে যেন কয় দুই মিনিটতে মেগী হয় দুই মিনিটত কেনেকে মেগী হয়। দুই মিনিটতো মেগি নহয়, পানী গৰম হওঁতেচোন তিনি চাৰি মিনিট লাগে।
এনে কয় আৰু ক'ব কাৰণে।
অ' সেইটো হয় বাৰু।
উম।
পুৰি চব্জি কি নিজে বনাইছা নে, বেলেগ।
নাই, নাই বেলেগে বনাইছে।
অ' আচ্চা, আচ্চা ভালেই কেতিয়াবা পুৰি চব্জি টেষ্টি হয়।
উম, উম, উম, উম।
আজিকালি খানা, আজিকালি খোৱা বস্তুবোৰ অলপ চাই চিতি খাব লাগে আৰু।
অ' সেইটো হয় বাৰু।
যদি এইবিলাক আৰু ফ্ৰাই কৰে, তেতিয়া হ'লে দিগদাৰ হৈ যায় আৰু পেটটো বেয়া হৈ যায়।
অ' সেইটোৱে বেমাৰ-আজাৰ হৈ যায় বাৰু। সেইটো কাৰণে বাহিৰৰ বাহিৰৰ পৰাপক্ষত মানে, বাহিৰৰ খোৱাখিনি মানে হেৰি কৰি চলিবই লাগে।
এৰি চলিব লাগে আৰু।
উম' এৰি চলিব লাগে, উম। উম' কিবা ভাল বস্তু খোৱাই ভাল বাহিৰত, ধৰি লোৱা এই হেৰি কি কয় এই ফল, ফল-মূলৰ ৰস-চস এনেকুৱাকে খাব লাগে।
অ' আজিকালি একদম নতুনকে চলি আছে নহয়, আ চাৰি-পাঁচ ত' ফল-মূল একেলগে কাটি চাটি একেলগে, ই বনাই দি আছে যে, সেই ব টো ভালেই বাৰু, বেলেগ সেইটো খালে হেল্ডিও হয়, গৰম দিনৰ কাৰণে ভালো হয়।
আৰু স্বাস্থ্যৰ কাৰণেও ভাল হয়, উম। সেইটোৱে আৰু সেইবোৰ ভালে আৰু ক'ব গ'লে, এতিয়া মানে পদক্ষেপবোৰ কিছুমানে ভাল লৈ আছে নিজৰ স্বাস্থ্যৰ কাৰণে।
অ' যদি পইচা দিছে, কামত আহিব আৰু। স্বাস্থ্যৰ কাৰণেও ভাল আৰু খাইয়ো ভাল লাগিছে। কোনো বেজাল নাই।
উম, উম সঁচা কথা, এনেই তেলৰ বস্তুবোৰ খায় থকাতকে।
অ' একচুৱেলিটো বইল খাব লাগে, কিন্তু আমি, আমি মানুহবোৰ বইলবোৰ অলপ জিভাত বে নাথাকে, খালি মছলা টাইপ ব টো খাব খাওঁ আমি, মছলা টাইপটো এৰিব লাগে লাহে, লাহে।
আমি অঁহৱা বস্তুটো মানে বেছি খাই ভাল পাওঁ যে, মানে ভাল নাপাওঁ যে মানে এইবোৰ। তেলজাতীয় বস্তুবোৰ বা মছলা জাতীয় বস্তুবোৰ খাই খাই যে জিভাত লাগি গৈছে, সেইটো কাৰণে আমাৰ সেইবোৰ ব টো এতিয়া ভাল নালাগা হৈ গৈছে।
মই মাজতে কেইদিনমান অলপ বইল টাইপ খাইছিলো।
উম।
কিন্তু হ'লেও আৰু সেইয়া বাকী আকৌ জিভাত সেইয়া মচলাবোৰ আহি যায় না।
উম, উম, উম, উম।
তাৰপিছত আৰু এ নহয় আৰু।
হয় বাৰু, আমি মানে, আমাৰ আমি জন্মৰ পৰাই মানে সেনেকুৱাকে খাই থাকিলোঁ ন, সেইটো কাৰণে এতিয়া উহোৱা বস্তু খালে নো ক'তনো আমাৰ আমি আমাৰ জিভাই মানে, ইমান হেৰি কৰিব আৰু
সেইটো হয় আৰু বইল খালে, এ তোমাৰ ছাল-স্কিনৰ কাৰণে ভাল হয়।
উম, উম, উম।
আৰু।
উহু। সঁচাকে ছালৰ কাৰণে ভাল বুলি শুনিছো বাৰু বইল মানে এয়া উখুৱা বস্তু খালে। ভাল বুলি।
অ' বইল, বইল শাক-পাচলি বেছিকে খাব লাগে, কিন্তু সেয়া আমাৰ আমিতো খালি মাছ, মাংস জিভাত টো আৰু মাছ, মাংসই চলি থাকে।
উম, সেইটো কাৰণে কোৰিয়াৰ মানুহবোৰৰ ছাল বোৰ ভাল, সিহঁতে বেছি বইল মানে, উখোৱা বস্তুয়ে খাই যে, সেইটো কাৰণে।
কোৰিয়াৰ মানুহবোৰ সঁচাই দেই, ইস্কিন মই ভাবো ইমান ধুনীয়া ন।
উম! আৰু সিহঁতে মানে বেছি বেয়া বস্তু নাখায় যে। সিহঁতে ঘৰৰ বস্তু এ খাই আৰু সতেজ শাক-পাচলি খায় আৰু তাতে তাতেতো সিহঁতে বেছি সাৰ সাৰ-চাৰ নিদিয়ে ন শাক -পাচলিত, মানে যেতিয়া মানে খেতি কৰে।
এক্সুৱেলি শাক-পাচলি খাব লাগে, আমিতো শাক-পাচলি নাখায়েই, এই কেতিয়াবা মাহত এদিন বা দুদিন এনেতো আৰু খোৱা নাযায়েই শাক-পাচল বোলে দালি চব্জি, এইকেইটা বস্তু মানুহৰ ক'ম মানে থাকিবই লাগে।
উম, উম, উম।
দিন দিনৰ, তিন তিনিবাৰ তিনিবাৰে হয় হয়টো ৰাতিপুৱা, দুপৰীয়া বা ৰাতি যি কোনো এটা টাইমত এইকেইটা অলপ মিলাই থাকিব লাগে। ভাগ ভাগকে তেতিয়া হ'লে ভাল আৰু স্বাস্থ্যৰ কাৰণে ভাল।
স্বাস্থ্যৰ কাৰণে ভাল এইবোৰ। আমি আৰু এতিয়া মানে আমি বেছি মাংস-চাংসকে খাই থাকোঁ যে।
মাংস খায় থাকো আৰু চেনিক আৰু বেছিকে আমি চি চেনি জাতীয় বস্তুবোৰ মিঠা অলপ বেছি
মিঠা খাও এইবোৰ খাব নালাগে মিঠা জাতীয় বস্তুটো মানে আমাৰ ছালৰ কাৰণে বেয়া মানে মূখ মূখৰ কাৰণে বেয়া আমাৰ, আমাৰ মানে হেৰিও হয়। কি কয় ওজনো বৰ বঢ়ায়, সেইটো কাৰণে মিঠাবোৰ মিঠা বোলা বস্তু তো মানে, এৰি চলিব লাগে।
এই বস্তুতো হয় বাৰু মিঠাটো অলপ এৰিব লাগে মানে নেচাৰেল মিঠা যিটো আছে সেইটো প্ৰবলেম নকৰে। কৰে যেনেকে আমৰ হওঁক, বা তোমাৰ এই আপেল এইবিলাক বস্তুৰ প্ৰব্লেম নাই।
উম, উম।
তোমাৰ, এই এক্সট্ৰাকে যে বেছিকে যিটো দিয়ে ওপৰত।
চেনীটো মানে সেইটো বেয়া আৰু বুজিছোঁ, উম, উম।
চেনি যিকোনো বস্তু বনালে চেনি দিয়ে। তোমাৰ কণী এটা বনালেও চেনি দিব, মাছ বনালেও বা মাছ চব মই নাজানো কিন্তু মাংসতো চেনি দিয়েই।
উম, উম, উম হয় বাৰু। মানে মাংসটো সিজিবৰ কাৰণে তেনেকুৱাকে দিয়ে আৰু মই মানে যিমান খিনি জানো আৰু। ভালদৰে মানে সিজি সিজে যাতে, সেইটো কাৰণে দিয়ে বুলি শুনিছিলোঁ আৰু কিন্তু ত'সেইটো যে মানে ব হে'ল, মানে স্বাস্থ্যৰ কাৰণে কিমান বেয়া মানুহখিনিয়ে নাজানে আৰু।
স্বাস্থ্যৰ কাৰণ বহুত বেয়া। কাৰণ চেনিটো লাহে লাহে মানুহে অলপ এৰিছে। কিন্তু হ'লেও কিবা কিবি পেকেটিয়ে বস্তু তোমাৰ এই বিস্কুট, ব্ৰেড এইবিলাকত আজিকালি বেছিক ইউজ কৰা হৈছে ন।
অ', সেইটোয়ে মানে ক'ব গ'লে এইবোৰ মানে এৰাই চলাটোয়ে ভাল আৰু। নোখোৱা তাতে ভাল বুলি কম, তাতকৈ সেই পইচাৰে যদি আমি ফল-মূলেই কিনি আনো। ফল-মূল খোৱাই ভাল বুলি ক'ম আৰু মই। তাতকৈ শাক-পাচলি অলপ কিনি আনো। শাক পাচলিখিনি কিনি আনি কিবা এটা নিজৰ কাৰণে ভা ভাত বনাই লওঁ। সেইটোৱে ভাল বুলি কওঁ মানে, বনাই খোৱাটোৱে সেইটো নিজৰ কাৰণে ভাল বুলি কওঁ।
আৰু তোমাৰ চাউলটো অলপ এ এৰিব লাগে। যিমান চাউল খোৱা যায় সিমান প্ৰব্লেম। তোমাৰ কাৰ্বহাইড্ৰেট ন বস্তুটো?
অ', অসুবিধা নহয় বাৰু, মানে আমি এতিয়া সৰুৰে পৰা চাউলে খাই আহিছোঁ যে?
পুৰা লাহে লাহে না, কমপ্লিট তোমাৰ বেছিকে এৰি দিব নালাগে, অলপ লাহেকে অলপ কমাব লাগে। পিছত ত' মানে বহুত চাউল খাই দিয়ে না। ভাতো বহুত খাই দিয়ে কমাব লাগে, একচুৱেলি চব্জি বেছিকে খাব লাগে।
অহ, সেইটোৱে সেইটোৱে সেইটোৱে কথা। বেছি খাব নালাগে, অলপ খাই দিলে হ'ব আৰু মানে যেতিয়া যিটো মানে এশ শতাংশ খায়, সেইটো এশ শতাংশৰ যদি আন বিশ শতাংশ যদি কমাই দিয়ে তেতিয়াও ভাল মানে ক'ব গ'লে।
আৰু পিঠা-চিঠাটো খাবই নালাগে বাৰু, কেতিয়াবা এতিয়া আৰু উপায় নাই আৰু। আৰু মিঠাটো কম দি খাব লাগে আৰু।
উম, উম। মানুহে কয় তিতাকেৰেলা খায় ভাল নালাগে, কিন্তু মোৰতো তিতা কেৰেলা খাই বহুত ভাল লাগে। মইতো বহুত ভাল পাওঁ তিতা কেৰেলা খাই। ঘৰত বনালেতো মই অহ, গৰম ভাতৰ লগত অ' তিতা কেৰেলা ল'লেতো মই সেনেকে খাই দিব পাৰোঁ।
তিতা কেৰেলাৰ কথা কওঁতে মোৰ বস্তু এটা মনত পৰিছে, মই কিবা এটা ট্ৰেডফেয়াৰত গৈছিলোঁ। তাত এই আচাৰৰ দোকান থাকে নহয়।
অ'।
এ তাত মানে কৈছে ম' ম' দোকানীয়ে ক'লে যেন দা দাদা চ অলপ চেক কৰক'।
উম।
মই কৈছোঁ চা চে হ' চেক কৰিবি এইটো এইটো কি হয়। কয় তিতা কেৰেলা, মই তিতা কেৰেলা আচাৰটো আজি লৈকে শু না নাই, জিভাত অলপ দি চাওচোন, জিভাত দিছোঁ এনেকুৱা তি তা বা পাছত যেন কিবা কিবি খালোঁ, এই জিভাত তিতাই লাগি আছে।
অহ।
তাত এক্সট্ৰাকে কি কিব দিয়ে নেকি, এনে কিন্তু তিতা কেৰেলা ইমান তিতা নহয়? এনে ভাজি খালে বা তোমাৰ ই কৰি খালে ইমান
অ' মানে আচা আচাৰ বনালে মানে সেই তাৰে সোৱাদটো মানে বেছি হেৰি হয় যে, সেইটো কাৰণে চাগে তি তাতো বেছি লাগিছে।
অ' বহুত তিতা লাগে। আজিকালি তোমাৰ চব বস্তুৰে আচাৰ হয়, কোনো বস্তু বাকী নাই।
উম, উম। আচাৰটো কেঁচাই কেঁচাই বনোৱা যেন হয় ন' বস্তুটো। ত' সেইটো কাৰণে তিতা লাগিছে চাগে।
অহ' সেইটো হ'ব পাৰে। মাজতে কঁটলৰ আচ আচ খাইছিলোঁ। ভাল লাগিছে। কঁতল আৰু এইটো কেপচিকমত।
অ। আজিকালিটো মাছ-মাংসৰো আচাৰ বনাই দিয়ে।
মাছ-মাংসত আচাৰ বনাই দিয়ে। ঠিকে কৈছে।
আজিকালি চব বস্তুৰে আচাৰ বনায়।
ভালেই বাৰু। এটা বস্তু ভাল কি জানা? গোটেই কেইটা আচাৰ অলপ অলপ আনি ৰাখি দিলে, তুমি কি তিয়াবাও ভাতটো বা ৰুটিটো বনাই দিলে, সেই আচাৰ দিয়ে তোমাৰ হৈ যায় আৰু।
অ', হয় বাৰু। আমাৰ আগতে বাৰু আচাৰ বুলিব ক'লে মানে, সে আমৰ আচাৰ আ', জলফাইৰ আচাৰ, সেইবোৰহে বনাইছিলে। এতিয়া মানে সেইটোৰ পৰা মানে ইমান এগালমান আচাৰ বনাব এতিয়া। মানে আ' আচা আচাৰৰ নাম শুনিয়ে মানে আহা' মানে মানুহ পগলা হৈ যাব আৰু।
পগল হৈছোঁ। ইমান আচাৰ, বাপৰে, ইমান কেইটা। মানে যিমান যি আছে, মানুহে খাবলগীয়া যিমান যি বস্তু আছে। চ- চবতে এতিয়া আচাৰ, আচাৰত কনভাৰ্টত আচাৰ হৈ গৈছে।
উম উম, হয় হয়, সেইটোৱে।
আচাৰটো খাব লাগে, আচাৰটো ভাল বাৰু।
উম উম, সেইটোৱে। ঘৰত বনোৱা আচাৰটো খাব, খাব লাগে। কিন্তু বাহিৰত বন, মা' বাহেৰৰ যিটো এই পেকেটৰ আচাৰটো সেইটো বেয়া দে। সেইটোত বহুত সেই নিমখ থাকে। ত' নিমখটো মানে, উম উম, উম। সেইটো হয় সেইটো হয় বাৰু। সেইটো কাৰণে আৰু।
নিচিনা আৰু ঘৰত নিচিননাত' হ'বই নোৱাৰে ন।
উম উম, হয় হয়, সেইটোৱেই।
সেইকাৰণে তোমাৰ ঘৰত বনোৱাটোৰ দামটো অলপ বেছি।
অ'। উম। দিয়া নহ'লে তোমাৰ লগত কথা পাতি ভাল লাগিলে। ৰাখিছোঁ দিয়া এতিয়া।
ঠিক আছে দিয়া।
দিয়া দিয়া।